হেল্ল!
অ নমস্কাৰ!
নমস্কাৰ কোৱাচোন কি আছিলে? অ আছো ভালে, তুমি ভালে আছা?
অ আছো, মোৰ মানে তোমাক আ মানে মই কিবা বনাব লৈছিলো তো ভাবিলো পোলাও তাকে বনাও নেকি, তুমি মোক তাৰে কেনেকে বনাই এইটো ক'ব পাৰিবা নেকি?
অ নিশ্চয় পাৰিম। আ পোলাওটো বাৰু ভাল লাগে ন খাই।
হয়।
কি পোলাও খাব খুজিছা তুমি এনে মানে চবজিৰে বনোৱাতো নে কিবা বেলেগ মাংস-চাংস দিয়াতো।
অ মাংস মানে মুৰ্গী মাংস।
অ মুৰ্গী মাংস পোওটো চিকেন পোলাওটো ন?
অ।
ঠিক আছে, তুমি তোমাৰ তাত কি কি সামগ্ৰী আছে বাৰু, মানে জহা চাউলটোতো লাগে ন, জহা চাউল লাগিব তোমাৰ আৰু তাৰপিছত আ ৰিফাইন তেলটো লাগিব তাৰে পিছত জলকীয়া এনে এটা দিলে দিব পাৰি তাৰপিছত আলুটো দিয়াতো দিয়াতো ভাল পাবা নে আলু নোহোৱাকে তুমি খাবা
আলু নোহোৱাকে।
আলু নোহোৱাকে ন তেনে তেন্তে মানে
তোমাৰ গৰম মছ মছলাৰ সেই সেই সামগ্ৰী বিলাক আছে নে যেনেকে ইলাচি হওক ডালচেনি হওক সেইবোৰ
আছে আছে।
আৰু ঘিটো আছে
অ আছে।
ঠিক আছে তেন্তে তুমি প্ৰথমতে জহা চাউল তুমি
অকলে খাবা ন হয় নহয় নহয় মোৰ মা দেউতা আছে আৰু ভাইটি
অ তেন্তে তুমি এটা কাম কৰিবা জহা চাউল দুই কাপ নহলে তিনি কাপ তুমি লৈ পেলাই ধুই ল'বা বুজিছা ভাল কৰি
হয়
পৰিস্কাৰ কৰি ল'বা তাৰপিছত তুমি যি মানে পিয়াজ তুমি দুটা তিনি টামান তুমি পিঁয়াজ আ কাটি লবা ধুনীয়াকৈ মিহি মিহিকৈ কাটিবা হা পিয়াঁজটো
হয়
তাৰ পিছত আ গৰম মছলা খিনি অকমান মানে খুন্দি ললে ভাল নুখুন্দিলেও কথা নাই বাৰু তাৰপিছত আচলতে পোলাও বনোৱাত মেইন তোমাৰ কামটো হ'ল হেৰি অ পিয়াজ খিনিয়ে বুজিছা তুমি পিয়াজৰ মানে পিয়া পিয়াজৰ পৰিমাণটো বেছি কৰি দিবা পাৰিলে আৰু পিয়াজটো তুমি যদি ৰঙাকে খাব খুজিছা পোলাওটো তেনেতে তুমি অকণমান পিয়াজ পিয়াজটো বেছিকৈ ভাজিব লাগিব আৰু যদি পিয়াজটো ৰঙাকৈ নালাগে তেনেতে অলপ বগাকে যদি খাব বিচাৰিছা অকমান ভাজি দিলে হ'ব পিয়াজখিনি তাৰপিছত তুমি পিয়াজখিনি তেনেকে ভাজি লৈ পেলাই তাতে তুমি অকমান আ আদা নহৰুৰ পেষ্ট অকমান বনাই লবা বেলেগ কৰি আদা ন
হয়
পেকেটৰ যদি পাই ঠিকে আছে নহলে তুমি আদা নহৰু খিনি অকমান খুন্দি ল'বা তাৰ পিছত পিয়াজ খিনি যেতিয়া ভাজিবা তুমি তাৰে লগত তুমি আদা ন আদা নহৰুখিনি অকমান ভাজি ল'বা
তাৰ পিছত তোমাৰ আ মুৰ্গী খিনি মানে সৰুকৈ পিচ পিচ কৰি তুমি কাটি ল'বা আৰু যদি অকনমান ডাঙৰকে খাব বিচাৰিছা তেন্তেও হ'ব কথা নাই
ঠিক আছে কিন্তু চি আ মানে মুৰ্গীখিনি আগত মাংসখিনি আগত ভাজি ল'ম নে পিছত মানে পোলাও লগত তুমি একেলগে দিয়া
মই অকনমান ভাজি লওঁ মানে মুৰ্গী খিনি আগতে মুৰ্গীখিনি মানে তুমি আদা নহৰু যেতিয়া ভাজা হৈ যাব তাৰে লগত তুমি মুৰ্গীখিনি দি দিবা মুৰ্গী খিনিত দি পেলাই যেনেকে মুৰ্গী তৰকাৰীখন বনোৱা তুমি তেনেকে মানে মুৰ্গীখিনি অক
মানে মুৰ্গী তৰকাৰী বনোৱাৰ আগত যেনেকে আমি ভালকে অকমান মানে সিজাই লওঁ বা মানে ফ্ৰাই কৰি লওঁ ৰঙা অকণমান হোৱালৈ
অ অ অ অ সেইটোৱে কৰিবা তাৰপাছত মুৰ্গীখিনি অকণমান ভাজি লৈ পিনে তুমি তাতে হেৰি আদা নহৰুখিনিতো দিয়া হ'ল তাৰে পিছত তুমি জহা চাউলখিনি মানে তাতে অম
আৰু তুমি যে ডালচিনি তালচেনি কৈছিলা ডালচেনি তাৰপিছত তেজপাত চেজপাত।
সেইটোৱেতো আ তুমি মুৰ্গীখিনি লগত দি দিবা আৰু মষ্ট জলা যিকোনো মচলা যি আছে, অ অ অ। মানে তুমি মছলা পাৰিলে নিদিবা কাৰণ কি পোলাওটো তাৰমানে এনেকৈ ফুনিলে পিঁয়াজখিনিৰ গোন্ধটো দে তোমাৰ তাৰমানে হৈ যাব। বেলেগ কৰি মছলা দিলে ইমান ভাল নালাগিব পাৰে মই মানে অলপ, উম।
মই তেনেকুৱা মছলা পোলাওটো ইমান হেয়া নাপাওঁ মানে মোক জোনটোত অঠেন্তিক আপ আপোনালোকে মানে যেনেকৈ বনাই ন মানুহবিলাকে। বগা বা ৰঙা ত ধৰণৰ এ সেইটোৱে আৰু।
সেইটোৱে মইও সেইটোয়ে কৈছো তুমি মছলা পাৰিলে নিদিবা অ মাংসখিনিৰ লগত পিয়াজখিনি ভুনিলে হৈ যাব তাতে তুমি অকণমান নিমখ দি দিবা অকণমান মানে নিমখৰ পৰিমাণটো অকমান বেছিকৈয়ে দিবা সোৱাদ অনুচাৰি কাৰণ কি মাংসত যিহেতু নিমখ লাগিবই আৰু পোলাও চাউলখিনিতো নিমখ বেলেগ কৰি লাগিবই। ত বেছি কৰি অকমান ভুনি ল'বা আৰু তাৰপিছত তাতে তুমি জহা চা চাউলখিনি ঢালিবা জহা চাউল ঢালি পেলে অকমান মানে ভাজিবা তুমি ৰঙা কে খাব বিচাৰিছ নে বগা কে পিছে?
মানে মোক বেছি ৰঙাটোও ভাল নালাগে বেছি বগাটোও নালাগে। মানে অ অলপমান আৰু।
অ অ ঠিক আছে তেন্তে তুমি পোলাও খিনি অকমান মানে অ অকমান তেলতো শুকাই নোযোৱালে অকমান অকমানকে ভাজিবা অলপ, ভাজাৰ পিছ
মানে চাউলখিনি অকণমান ৰঙা কৰিম আৰু ন?
অকমান ৰঙা কৰিবা তোমাৰ অ মানে যেনেকুৱা খাব মন সেই হিচাপত তুমি অকমান ৰঙা কৰিবা আৰু। তাছত গোটেইখিনি বস্তু তুমি ভাজাৰ পিছত হেৰি কিছুমানে ঠাণ্ডা পানীও দিয়ে কিন্তু গৰম পানীটো গৰম কৰি ল'লে বেছ ছি ভাল হয়, তাৰপিছত অ পানীটো তুমি চাইডত গৰম হ'বৰ কাৰণে দিবা।
অ।
মানে তুমি পানীটোতো হিচাপ টোতো পাবা ন নিজে, অ অ অ। সেই হিচাপ মতে তুমি পানীখিনি অকনমান গৰম কৰি পেলাই সেইখিনি ঢালি দিবা। তাৰপিছত অ ঢালি দি পেলাই সেনেক কে মিক্স কৰিলে তোমাৰ মিহলাই ল'লে গোটেইখিনি ভালকে হৈ যাব। হেল্ল'।
অ নিমখ
অ নিমখখিনিটো দিবাই তাৰ পিছত গোটেইখিনি একেলগে মিহলাই ল'লে তেনেকে হৈ যাব।
মানে অকল নিমখে ন বাকীতো একো মচলা-চচলা এক
নালাগে, অকনমান গৰম মছলা হালি দিবা আদা নহৰুৰ লগত সেইখিনি যে মই ক'লো।
অ'ত অ অ।
হয়। আৰু তাৰপিছত অ কিছুমানে মানে ঘিটো ঘিটো মানে আত পাছত দিয়ে বনোৱা হোৱাৰ পাছত দিয়ে।
মই যদি ঘিটো ধৰা যোনখিনি গৰম পানীৰ লগত যদি অক
অ অ অ। সেইটোৱে মই মানে সেইটোৱে কৰো, মানে বেলেগ কৰি আৰু হোৱাৰ পিছত মই ঘি খিনি নাঢালো। মই মানে গৰম পানীৰ লগত মানে ঘি'টো এনেকে দি পেলাই মিহলাই দিওঁ গোটেইখিনিয়ে। তেতিয়া মানে ভালকৈ গোটেইখিনি জেগাত সোমাই যায় ন', ঘিৰ গোন্ধটোও পোৱা যায়।
অ' ঠিকে।
অ' সেইটো কৰি পেলাই তুমি চি হিউচেল দুটা বজাই দিলে হৈ যাব কুকাৰৰ। অ' ভাল ওলাই আৰু সোৱাদটো তুমি বেছি পাবা সেইকাৰণে।
অ'।
তাৰপিছত তুমি দুটা-দুটা মানে হুইচেলটে হৈ যাব।
দুটা হুইচেল ন'?
অ' অ', সেনেকে কৰিলে বুজিটো পাইছা চাগে এইখিনি কথা?
বুজিছোঁ! আৰু মোক হেৰি কি বুলি কয় তাইৰ লগত কেনেকুৱা টাইপৰ মানে কেনেকুৱা ধৰণৰ হেৰি ভাল লাগিব? অল মানে চোৱা মুৰ্গী মাংসইটো মুৰ্গী মাংসৰেটো পোলাও ন'?
অ' অ'।
তাইৰ লগত কণীৰ সেয়া ভাল লাগিব জানো'?
অ' অ', কণীৰ এখন বনাব পাৰা। অ' অ', বুজিছোঁ! কণীৰ সেনেকে গেৰেভি টাইপ বনাব পাৰা। অ' তুমি বিলাহী টো খাব খুজিছা নে? বগাকে বনাই তেনেকে?
বগাকেটো নালাগে নেকি, বিলাহীটো।
অ' বিলাহীটো ন', তুমি বিলাহীটো হলে বেছি ভেজাল নাই বাৰু। তুমি কণীকেইটা বইল হ'ব দিলা। তাৰপিছত হেৰি তুমি অকমান বিলাহী, পিয়াজ, সেইখিনি মিহি-মিহিকৈ কাটি ললা তাৰ পিছত তাতে উম, বিলাহী খিনি মানে পিয়াজ খিনি আগতে ভুনিব দিবা। ভুনাৰ পিছত তাইৰ লগত অকমান আদা, নহৰু পেজটো দি দিবা। তাৰপিছত তুমি যেনেকুৱা ধৰণৰ মছলা খাব খোজা, মই ভাবো গোটেইবিলাক মছলা দিলে মানে সোৱাদটো বেয়া হৈ যায়। জিৰাৰ গুৰা আৰু আদা, নহ আৰু জিৰা গুড়া আৰু ধনিয়াৰ গুৰি অকমান দিলেই হয় যাব।
অঁ।
তাৰ পিছত সিখিনি অকমান এনেকে ভাজি লোৱাৰ পিছত তাৰে ওপৰত অক অকমান বিলাহী দি দিবা বিলাহী। খিনি ভুনি মানে যেতিয়ালৈ মানে গল মানে
মিক্সিত পিচিব লম নে, আ তুমি চচ দিয়া?
মানে চচটো-চচটো দিও বাৰু! কিন্তু বিলাহীটো মিক্সিত নিপিচিলেও হয়। মানে বহুতেই মিক্সিত পিছি লয়।
মানে সৰু-সৰু-সৰু-সৰু টুকুৰা-টুকুৰিকে মানে কাটিলো পিচ পিচ কৰিলো মানে দি
হয়। অকমান এনেকে সৰু-সৰুকে পিচ কৰিলে তাৰমানে অকণমান বেছি দেৰিলৈ ৰাখিলে নিজে মানে মিহ মানে সেইটো গুৰি হৈ যাব ন বস্তুটো বিলাহীটো। তেনেক কে অকমান ভুনী সিজি নোযোৱাৰ লয়। অ'! হয় হয়। তেনেকে সিজি লোৱাৰ পিছত তুমি বিলাহী খিনিৰ লগত অকমান অ' হেৰি অকমান নিমখটো দিবা আকৌ নিমখটো দি বেছি নিমখ নিদিবা কিন্তু। অকমান নিমখ দিবা। আৰু অকমান আ এক চিকুট চেনি দিব পাৰা তাতে তুমি অকমান মিঠা, কে যদি খাব বিচাৰা পিছত, এটা বেলেগ এটা কেৰাহিত তুমি পিয়া হেৰি, কণী খিনি অকমান যদি ভাজিব খোজা সেনেকে ভাজি লব পাৰা অকমান ৰঙা হোৱালৈ।
এনেকে ভাজি ফেলে কণী খিনি দুই টুকুৰ মানে দুই, দুইফালে এনেকে কাটি ফেলে দুই ভাগ কৰি পেলে তুমি কণী খিনি তাতে মানে পেলাই দিলে হ'ল আৰু।
তাৰপিছত অকমান টাইমৰ কাৰণে তুমি আৰু গৰম হৈ পেলে। মানে অফ কৰি দিব পাৰা আৰু গোটেইখিনি মিহলাই পেলে।
অকণমান তেনেকৈ কৰিলেই হৈ গ'ল ন অলপমান তেনেকে গাপত দি পিনে।
অ, অ সেইটোৱে বেছি ভেজাল নাই অকণমান পানীও দিবা পিছে।
কণীটো তুমি আগতীয়াকৈ ভাজি ল'মনে? ডাইৰেক্ট দি দিলেই হ'ল।
মানে তুমি যদি অকমান ভাজি অকমান খাব খোজা অলপ টাইট কৰি যি তেতিয়াহ'লে তুমি ভাজিব পাৰা আৰু নহয় বা তুমি। কিছুমানে নাভাজিও দিয়ে মোৰ কেতিয়াবা সময় নহলে মই নাভাজিও দি দিওঁ মানে কণীটো।
অ মানে নিজৰ ওপৰত কথা ন নিজৰ যেনেকে খাব ইচ্ছা অ দিয়াতে। ঠিকে আছে দে মই ভাবিছিলো যে টান হ'ব নেকি কিন্তু ঠিকে আছিল মানে সহজে হয় ইমানো টান নহয়।
হয় আৰু কিবা তোমাৰ সুধিব লগা আছে যদি সোধা বাৰু।
নাই মানে নিমখটো হেৰি পিছত দিলেও হ'ব ন তৰকাৰীখিনিত।
অ নিমখটো তুমি যেতিয়াই দিয়া কিন্তু ভাজি লোৱা টাইমত দিলে ভাল বাৰু। মোৰ কেতিয়াবা আৰু দিবই পাহৰি যাও নিমখটো সেইকাৰণে মোৰ মানে,
কিন্তু যদি কণীটো ভাজোঁ অকল নিমখ দি ভাজিম নে হালধি অকণমান দিলেই হ'বনে।
হালধি দিলে দিব পাৰা কিন্তু যিহেতু বিলাহীটো ৰঙা বস্তুৱে হয়। তেনেহলে নিদিলেও কথা নাই।
তেনেকে আৰু, কেতিয়াবা তুমি কণীৰটোৰ মানে ড্ৰাই ফ্ৰাই কৰি যে কয় ড্ৰাই। ফাই বুলি সেইটোও বনাই খাব পাৰা তেতিয়াাহ'লে পিয়াজ খিনি তুমি দহৰা দখৰিত কাটি পেলে, তাৰ লগত তুমি কেপচিকাম বুলি যে কয় জলকীয়া জলকীয়া নিচিনা ডাঙৰ বস্তুটো যে অ, অ সেইটোও তুমি ডাঙৰ ডাঙৰকে অকনমান কাটি দিলে গোটা গুটিকে সেনেকে খাব পাৰো আৰু। তেতিয়া ড্ৰাই ফ্ৰাইৰ নিচিনা হৈ যায়।
অঁ
বুজিছা ন।
কেপচিকেনটো দিলে ভালো লাগে।
অ অ অকমান সোৱাদটো বা বাঢ়ে তেতিয়া মানে জলকীয়া নিদিলেও কেপচিকাম টো দিলেই হৈ যায় আৰু।
অ দিয়া তে। ঠিকেই আছিল সহজেই হয় বাৰু আটাইতকৈ সহজে আছিলে।
অ সেইটোয়ে খাই মানে বনাই পালে মানে। কিবা কেনেকুৱা হ'ল সেইটো মোক ক'বা আৰু।
অঁ মই তোমাক জনাম দিয়া বনাই পিনে কেনেকুৱা হ'ল আৰু কিবা নাজানিলেও মই তোমাক সুধি ল'ম দিয়া অ অ ধন্যবাদ
ধন্যবাদ
অ